অঁ' কি কৰিছা?
এই দিচনাতে, তুমি?
এ মইও বিচনাতে আজি, বতৰতো ধুনীয়া আৰু।
অঁ' অভ্যাস মোৰ বেয়া হৈছে আকৌ ভাত খাই পেলাই বিচনাত- অকমান বাগৰ নিদিলে মানে ভাগৰুৱ ভাগৰুৰা নিচিনাই লাগে মন।
অঁ' হয় দিয়া।
এনেইতো খোজ কাঢ়িব দিয়ে ন' মাহঁতে, মোৰ একেবা খোজ কঢ়িব মই মৰি
টোপনি যাওঁ ভাত খোৱাৰ পিছত দুপৰীয়া সদায়।
অ' ময়ো তেনেকে টোপনি গুচি যাওঁ তাত
বেয়া হৈছে মানে অভ্যাস টো।
হয় দিয়া, মই আকৌ তোমাক ফোন লগাই আছো মানে ইন্টাৰনেট আজি ইমান অসুবিধা কৰি আছে। অ' ফোনটো যোৱাহে নাই যোৱাহে নাই মই বোলো কি বা হ'ল আজি?
এই উপায় নাই আৰু কি কবা আৰু
হয় দিয়া।
খং উঠি যায় কেতিয়াবাগে।
উম। কেতিয়াবা খং উঠে আকৌ, এনেকে অসুবিধা কৰি থাকিলে বৰ খং উঠি যায়।
উম সেইয়াই
উম।
ভাত, পানী খোৱা হ'ল?
অ' ভাত পানী ভাত কেইটামান খাই পেলাই আহিছো
অ' দুপৰীয়া খোৱা হ'ব নাই এতিয়া খা মানে দুপৰীয়াাই হ'ল আৰু এতিয়া। বাৰটাই বাজিব। ৰাতিপুৱা সাজ খাইছা নে? আকৌ দুপৰীয়া খাবা?
মই, মই ৰাতিপুৱা সাজটোহে খাইছো। উঠা অকমান দেৰিয়ে হ'ল আজি মানে তাৰ পাছতে খাই পেলাই মানে বোলো হেৰি কৰো। পিছত খাম আৰু চাৰিটা, তিনটা মানত যদি আকৌ ভোক লাগে লাগিবই বাৰু ভোক।
উম আমাৰো সেই। মই ভাতো খালো। তাৰ পিছত আনাৰস আছিলে, তৰমুজ আছিলে তেনেকে সেয়াও কাটি খালো। মা বেলেগে কাটি দিলে খাই ভাল লাগে যে, মায়ে কাটিছিলে মানে।
নিজে কাটি খোৱালে মানে বৰ টান লাগে খাবই ইচ্ছা নাযায় মোৰ।
নিজে কাটি মেলি নাখাও য়ে মায়ে কাটিলেহে খাও খালো ভালে লাগিলে এনকে বেলেগে কাটি দিলে ভালে লাগে।
অ' হয় দিয়া।
মই এনেই আনাৰসটো খাইয়ো ভাল পাওঁ। নিমখ জলকীয়া লগত বৰ ভাল লাগে।
উম -উম মই বৰ বিশেষ নাখাও বাৰু আনাৰস এই কেতিয়াবা এই যে এ যোৰাবাটৰ ৰাস্তা টো দি আহোতে যে এ আনাৰস এনেকে পেকিং। পেকেট বোৰ পায়। তেতিয়া মানে এনেকে খাওঁ আৰু এনেই মানে বৰ বিশেষ মই নাখাওঁ। অহ
অলপ মই ঘিন ঘিন নিচিনা লাগে।
অ' মই মানে পেকেট বোৰ যে থাকে। সেইবোৰ কাটিবলৈ মানে সেইবোৰ পেকেট কিনিব ভাল নাপাওঁ মানে। মুখৰ আগত কাটি কুটি দিলে তেতি তেতিয়া মানে সেইটো খাম। কিন্তু মানে ৰেডিমেড যিবিলাক থাকে ন দোকানতে সেইবোৰ নাখাওঁ।
ধূলি চুলি পৰি থাকে যে বেয়াহে জানানে? ঘৰত মই ভালকে নিজে কাটি মেলি ধুই মেলি কাটিলেহে ভাল লাগে। শান্তি লাগে আৰু মনটো ৰাস্তাত যি আজিকালি ধূলি
উম আগতীয়াকে থকা পেকেটবোৰ খাব নোৱাৰি। ভিতৰত ধূলিয়ে সোমাই থাকে বেছি।
সচাগে একদম মানে এইকেইদিন বাৰু অলপ ধূলিটো কমিছে বৰষুণ দিছে যে।
অ' কমিব এইকেইদিন তাৰপিছত আকৌ অক্টোবৰ নৱেম্বৰ মাহলৈ আকৌ ধূলি হ'ব বহুত।
উম ধূলি হয়। দুদিনমান ৰ'দ দিলে ইমান ধূলি হৈ যায় ৰাস্তাত। ওলাই যাব নোৱাৰি জানানে? একদম কাহ চৰ্দি হৈ যায় ওলাই গলে মানে।
তাতে ৰ'দটো দিব মূৰতে পৰিব, তাৰ পাছত ধূলিহে এইফালে।
বাইক, স্কুটি চলালে মানে যে এদম এ এটা টাইমত ৰ একদম মুখতে যে পৰে ইমান কষ্ট হয় নহয়।
হয় দিয়া!
এইকেইদিন মোৰ ওলাই গৈ গৈ কলা পৰি গলোগে।
দুদিনমান ঘৰৰ ভিতৰত থাকি অকমান উজ্জ্বল হওঁহে, আকৌ একেই অৱস্থা। নিজৰ লাইনত আহি যাওঁ।
অ এই ৰ'দত ওলোৱাৰ লগে লগে মোৰ কিবা ৰং চং নাইকিয়া হৈ যায়। মই বোলো কেইদিনমানৰ পিছত নিগ্ৰো মানুহৰ নিচিনা দেখিব ল'ব আৰু মোক চাগে। এনেকুৱা ভাবো। আৰু চাবাচোন মানে এনে বাহিৰত যে মানে এনেকুৱা আমাৰ মানে এনেকা গুহালিৰ কাষতে চা মানে হেৰি টিঙৰ এনেকে মানে বাৰাণ্ডা টাইপ আছে ন। আৰু যিমান ভিতৰত সোমাই নাথাকো দিয়াচোন, যদি মানে ঘৰৰ মানুহৰ লগত অলপ বাহিৰত বহো ভাল লাগে মনটো। তেনেকে যদি বহো, কিন্তু সেই টিঙৰ টাপটোৱে বাপৰে বাপ! মানে ফেন চলি থাকে, যদিও মানে টিঙৰ টাপটোৱে
অ টিঙৰ তাপ। টোৱে বৰ মানে গোপ-গোপনি হট কেচৰ ভিতৰত সোমাই থকা নিচিনা লাগে।
অ' আৰু মানে উ দাক পুৰা মানে শৰীৰটো স্কিনৰ কাৰণে বহুত বেয়া হৈ যায়, ক'লা পেলায় দিয়ে টিঙৰ টাপটোৱে মানুহক।
এ ঘৰৰ ভিতৰত থাকিলেও ক'লা হয়ে। গৰম দিন কেইটা বৰ ম'হৰ কাৰণে যে কি কম ইমান ৰাতি কেনেকেনো সোমাই। আঁঠুৱা তৰি শু, হলেও আঁঠুৱা ভিতৰতো ম'হ সোমাই থাকে।
কাণত একে কুংকৰা থাকে, আমাৰ ভিতৰত যেনিবা ম'হ সোমাবলে নাপায় বাৰু দেই। নোৱাৰেগৈ, সিহঁতক সোমাবলে চান্সে নিদিওঁ মানে।
আমাৰ আমাৰ আচলতে হাই গছ-গছনিও বেছি। বাগানো আছে যে, ইমান দৰৱ মৰা হয়। জানানে? ইমান দৰৱ মৰা হয় হ'লেও মানে ইমান উৎপাত ম'হৰ, মাখি কম বাৰু মাখি নাই।
অ' মই যিমান দেখিছো টাউনৰ জেগাত মানে ম'হটো বহুত বেছি, কিন্তু গাঁৱৰ জেগাত মাখিটোৰ উৎপাত বেছি, আমাৰ ইয়াত বহুত মাখি।
আমাৰ ইয়াত মানে মাখি ইমান নাই, এবাৰ উৎপাতটো।
উম'।
আমাৰ বাৰু সকলো বস্তু ভিতৰতে কৰা হয় যে, সকলোখিনি বাহিৰত এনেকে একো মাখি ইমান দেখা নাই, কিন্তু ম'হটো যে কৈছো নহয়। আঠুৱা তৰি শুওতেও মানে ভিতৰত ইমান ম'হে কামোৰে।
বহুত ডাঙৰ ডাঙৰ মুখ বিলাক আজিকালি।
ম'হ বোৰ বৰ ডাঙৰ ডাঙৰ আৰু ইমান মানে সেতি কামোৰিলে ইমান খজুৱাই আৰু এটা কথা জানানে পৰুৱা যে। এই আগতে কলা পৰুৱাটো, এ কামুৰিলে মানে নিবি খাইছে ছিলে, এতিয়া কলা পৰুৱাটো কামুৰিলেও বিষায় সেই অকণমানি পৰুৱাটোৰ কথাটো নকওঁৱে।
অ' গুই পৰুৱা।
ৰঙা পৰি যায়গে কামোৰে কামোৰা ঠাই ডোখৰ।
অঁ আগতে ইমান মানে ইফেক্ট নকৰে, ভাবো কি এ পৰুৱাহে এইটো নৰ্মেল পৰুৱাটো এতিয়া বিষায়। হেতি কিবা আপডেট হৈছে নেকি? আপডেট হৈছে নিচা লাইছে, কিবা ট্ৰেইনিং চেইনিং
সেই কলা পৰাটো আগতে কামুৰিলে মানে নেকামুৰে নহয়, এতিয়া ক'লা পৰাটো বিষায় কামুৰিলে। জোৰকে কামুৰি দিয়ে, কলে কি হব।
এই যে কয় যে বি পৰুৱা বুলি কয় চবতছে ডাঙৰ যে বিগটো যে পৰুৱা, সেইটোৱে কামুৰিলেতো শেষ। অ সেইটোৱে কামুৰিলে চেছ আও বাপৰে!
কলা পৰুৱাটো যিটো যে গোন্ধাই যে চেনি বয়ামে তয়ামে সোমালে বৰ অশান্তি লাগে যে, একম অতিষ্ঠ গোন্ধ এইটোৰ। সেই পৰুৱাটো কামোৰে।
সেইকাৰণে মই এনেকুৱা কাম কৰি থৈ দিওঁ, নহয় বিস্কুট এখন দিওঁ এটা এনেকে গোন্ধ লৈ এনেকে ৰিলচ বিলাকত পাওঁ যে, সি হে হয়ও গোন্ধ লৈ সি হে দৌৰি পেলাই লগৰকেইটাক মাতি আনে, সেইখিনি জেগাৰ পৰা বিস্কুটো আতাই দিওঁ। সি বিচাৰি হাহাকাৰ। সি হাহাকাৰ কৰি ফুৱে, অ ইয়াতে এইমাত্ৰ বিস্কুট আছিল মই লগৰ কেইটাক মাতি আনিলো
উম আৰু এটা বান্দৰ বান্দৰ যদি খুব উৎপাত হয় তোমালোকৰ সেইফালে বান্দৰ আছেনে?
আমাৰ ইয়াত ইমান উৎপাদ নকৰে নাই বাৰু বিশেষ দুই এটা কে
নাই ন? কিন্তু বান্দৰ শুনা না আহ শুনা না বান্দৰ মানে একদম পোৰা থকিব লাগিব হা, একদম উৎপাত আৰু বান্দৰ পাত হব লাগে, তাৰছত এনেকে চতত কি কৰিব লাগে জানানে? এ চত বা চোতাল আৰু চতত দিলে বেছি ভাল অ চোতালত দিলে বেছি ভাল হয়, চোতালত দিব লাগে এনেকে পিঠাগুৰি কলপাতত
অঁ।
পাতখনতে অলপ অলপ ধেৰ ভাগ কৰিব লাগে আৰু দেই, কমেও বিশ ত্ৰিছ ভাগ ভাগ কৰি তাৰপিছত এনেকে বাঁহৰ লাঠি এডাল এডাল কাটি কাটি মানে মাৰিব পৰাকে এনেকে গুজি গুজি দিব লাগে পাতখনত, তাহাঁতি যেতিয়া খাবলে আহে নহয় বান্দৰবোৰে তাৰপিছত হে কাজিয়া হয় খোৱাৰ লগত লাত সিবোৰ একদম উঘালি পেলাই মাৰা মাৰি লাগে এইটোৱে সিটোৰ লগত জানানে ইমান ভাল চাবলে। নেপায় বাৰু, মাৰা মাৰি লাগে কাজিয়া হৈ যায় সিহঁতৰ খোৱা লগত। লাঠিবোৰ উঘালি উঘালি মাৰা মাৰি কৰে।
অঁ আৰু যে মই শুনো মানুহে যে কয় যে এইয়া বান্দৰ বোলে সচাকে পাকঘৰত সোমাই বাচনলৈকে উঠাল লৈ গুচি যায়? মানে বিশ্বাস নহয়, মোৰ বিশ্বাস নহয় মানে দেখা নাই যে তেনেকে।
বান্দৰ বহুত বেছি থাকিলে মানে কৰি চাব পাৰা, পাতত মানে যিকোনো খোৱা বস্তু দি পেলাই খাবলে এইটোৱে সিটোৰ লগত কাজিয়া হৈ যে, তেতিয়া একদম লাঠি বোৰ উঘালি উঘালি মাৰা মাৰি লাগে
সিহঁতেও টো অলপমান সিহঁতৰ ব্ৰেইনটো কিন্তু অকমান চোকা দেই মানুহৰ নিচিনা।
হয়, আৰু দেখিছানে তাহঁতৰ বেবী পোৱালী বোৰক ইমান ধুনীয়াকে কোচত লৈ ফুৰে।
হয় দিয়া, এই মাজতে যে বান্দৰৰ আহ জাপানৰ যে বান্দৰৰ ভিডিঅ এটা যে বৰ ভাইৰেল হৈছিল নহয়। বান্দৰ পোৱালিটো, অঁ তাৰ নামটো কিবা এটা আছিলে। সি একদম তাক চবেও অত্যাচাৰ কৰে মাক মৰি গ'ল তাৰ, দেখি পেলাই এতিয়া গোট গোটেই মানে দুুনীয়া খনত সি মচহুৰ হৈ গৈছে আৰু।
অঁ' ফেমাচ হৈ গৈছিলে সি।
উমঁ, অ' এতিয়া
এ' বান্দৰ এনেই ভালেই জীৱ-জন্তু মৰম কৰিব লাগে বুলি কয় যেতিয়া উৎ- পাত কৰে নহয় তেতিয়া তুমি ৰক্ষা নোপোৱা। কমটি হাৰামি থাকে নেকি সিহঁতি।
এ' মই এটা কাৰণে বেয়া পাওঁ অঁ' মই এটা কাৰণে বেয়া পাওঁ মানে অনিষ্ট কৰে যে সেইকাৰণে মই বেয়া পাওঁ খং উঠে।
এই বৃন্দাবনখনতটো বান্দৰবোৰে একদম মোবাইল- কিছূমান লৈ চশমা কাঢ়ি নিয়ে তাৰ আৰু ফল-মূল দিলে নহয় নাখায় জুচ লাগিব তাহাঁতক।
ই সিহঁতৰ ডিমান মানে।
জুচ দিলেহে চচমাখন দিয়ে।
বা সেইটোৰ মিনে ডিমান থাকে মানে ন' অ'।
নাই হোৱা, এই আমাৰ এই গ্ৰুপত এগৰাকী গৈছিলে তেওঁৰ বাৰ দুবাৰ নিছে বান্দৰে চচমাখন।
উম।
কাঢ়ি-কাঢ়ি লৈ যায়, কামুৰি দিয়ে নহয় চচমাখন নি পেলাই আপনাৰ ইমান হাৰামি নহয় বান্দৰবোৰ।
অঁ', এনেকে অত্যাচাৰ কৰিলে বৰ খং উঠি যায় গৈ মানে- কিয় কাৰণেনো এনেকে হেৰি কৰিব লাগে। লোকচান হয় ন' যিমান যি নহওঁক, উমঁ। ডিমাণ্ডত থাকে পুৰা মানে ইছ লাগিবই।
তাহাঁতৰ অভ্যাস হৈ গৈছে এইটো জানে মানে আচলতে এনেকে ল'লে মানে যে আমাক খাব দিব।
ৰেস্কিউ কৰি পেলাই সিহঁতক অলপমান ভালকে ৰাখি থ'ব লাগে আৰু।
এ' বৰ উৎপাত কৰে ৰ' এতিয়া পোহ কিছুমানে পোহে নহয় ঘৰতো। তাহাঁতি বৰ উৎপাত কৰে। মই বৰ বেছি উৎপাত কৰিলে মই বেয়া পাওঁ।
এ' মই ইমান বিশেষ সেইকাৰণে ভাল নাপাওঁ, শান্ত নহয় যে বস্তুটো যে উৎপটিয়া।
মৰম লাগে, কিন্তু যেতিয়া অশান্তি কৰে নহয় অনিষ্ট কৰে তাহাঁতি ধ- নিয়া-চনিয়াবোৰ উঘালি যে দলিয়াই থৈ যায়। শাক-পাতবোৰ পাচলি-চাচলিবোৰ। নে‌- খায় ধনিয়াবোৰ নাখায় জানানে। গোন্ধাই যে ধনিয়াৰ গোন্ধ এটা আছে, নাখায় একদম দলিয়াই দিয়ে একদম চুচৰি দিয়ে ধনিয়াত বাপৰে।
অঁ', -হয় দিয়া। মই ৰাখিছো দিয়া এতিয়া হাঁ, মই অকণমান শুই লওঁ।
অঁ', - দিয়া ঠিক আছে অঁ',।
অঁ', - ঠিক আছে।